অ শুইন শুনিছানে অ হেৰি কি কৰি আছা তুমি?
অ আছো আৰু এনেই আছো ঘৰতেই।
অ অ এই আজি টো হেৰি খোৱাৰ বিষয়ে অলপমান মাছৰ বিষয়ে মাংসৰ বিষয়ে এনেকে কি ৰেচিপি মানে তুমি খাই ভাল পোৱা তাকে মানে আলোচনা কৰিম বুলি ভাবিছিলো।
অ হয় হয় আমাৰ মানে অসমীয়া খাদ্য সম্ভান্ত তো বহুত চহকী আমাৰ। গতিকে অসমীয়া খাদ্য সম্ভাৰ। আমি বিছ তিতভাবে আলোচনা এটা কৰিব পাৰো নিশ্চ- তই বাৰু মই যদি তোমাক শুধো? তোমাৰ প্ৰিয় খাদ্য কি?
মোৰ প্ৰিয় খাদ্য মাছ টেঙা। মাছৰ টেঙা জোল।
মাছ তুমি মাছৰ টেঙাৰ কথা ক'লা তুমি মাছৰ টেঙাৰ বিষ অস- অকণমান এই ৰন্ধন প্ৰকৰণৰ বিষয়ে অকণমান ক'ব পাৰিবা নেকি?
অ মই হেৰি আৰু ধৰা তোমাৰ মাছৰ লগত হেৰিটো আমি এতিয়া গাঁৱলীয়া মানুহ না আমি মাছ এই যে টেঙা যে টেঙা মৰা পাত বুলি কয় যে। টেঙা পাতটো। অ সেই টেঙা পাতটোৱে দিও আক আমি মাছ এনেকে মানে এ বনাই খাওঁ আৰু হেৰিও এইটো কি কয় সৰিয়হ দিও কেতিয়াবা এনেকে বনাই খাওঁ মছলা দি সৰিয়হ দি কিন্তু টেঙা টোৱেদি মই বেছি ভাল পাওঁ আৰু ধৰা মাছ। টো ফ্ৰাই কৰিলো কৰি টেঙা পাতটো এ ভাজি সেনেকে মানে টেঙা জোল বনাও তাৰপিছত ইফালেদি আৰু এ ধৰা তোমাৰ যি দিওঁ হয় আৰু সেইটো, অ কোন আহিছে?
পাচি দি বহা।
অ হয় হয় ঠিকে আছে ভাল লাগিল। তোমাৰ যিটো টেঙাৰ লগত ৰন্ধন প্ৰকৰণৰ তোমাৰ শৈলীখিনি ভালদৰে কলা। ইয়াৰ পাছত যদি মই শুনিম শুনি আছানে?
অ শুনি আছো কোৱা?
ইয়াৰ পাছত যদি মই শুধো আমাৰ অসমীয়া খাদ্য সম্ভাৰৰ, যিহেতু বিহুৰ সময়ত আমাৰ পিঠা পনা আদি লাাৰু বনোৱা হয়।
উম অ বনাও বনাও আমাৰ হেৰি গাঁও ঘৰত আমাৰ ঢেঁকী আছে নহয় আমি ঢেঁকীত মানে পিঠাটো খুন্দি মানে, যদি আমি পিঠাটো বনাও নহয়। আমাৰ পিঠাটো বহুত ধুনীয়াকে উঠে। মানে আৰু হেৰি হেঁচা পিঠাটো হেঁচা পিঠা বনাও আৰু তেল পিঠা বনাওঁ তাৰপিছত খোলা চপুৰীয়া পিঠা ডেগৰমুখত দিয়া এনেকে মানে আমি বিভিন্ন ধৰণৰ পিঠা বনাই খাওঁ মানে।
হয় হয় আ তোমালোকৰ ঘৰত ঢেক। সি আছেনে?
অঁ, আছে ঢেঁকী আছে আমাৰ ঘৰত।
অঁ হয় ঢেঁকীটোতো আজিকালি প্ৰায় কিছু ঘৰতহে দেখা পোৱা গৈছে। প্ৰায় বিলুপ্ত হৈ গৈছে ঢেঁকীটো আমাৰ।
উম প্ৰায় মানুহৰ ঘৰত নায়ে আমাৰ গাঁৱতো তেনেকে নাই কিন্তু আমাৰ আগৰ মা দেউতাৰ দিনৰ মানে ককা আইতাৰ দিনৰ এনেকুৱা মানে এনেকে ঢেঁকীটো মানে আমাৰ থাকিয়ে গ'ল আৰু আমাৰ ককা আইতায়ও মানে ঢেঁকীত খুন্দা হেৰি খাই ভাল পায়। মা দেউতাইও সেনেকে হেৰি কৰে আমাৰ মানে গাঁৱত এইটো আছেই আৰু ঢেঁকীটো প্ৰায় মানুহৰ ঘৰত নায়য়ে মানে উঠিয়ে। গল।
অঁ অঁ, হয় হয় ঢেঁকীৰ খুন্দা চাউলৰ গুৰিৰ পিঠাৰ সোৱাদেই বেলেগ।
অঁ, খোৱাত ধেই বেলেগাঁৱত ঢেকী। তেত খুন্দাটো আৰু কিন্তু এই মেলৰ খুন্দা বিলাক। খোৱাদ বোৱাত নাই এ। এই ঢেঁকীত খুন্দা বিলাক মানে আৰু। ভাল হয়, পিঠাটো ভাল হয় আৰু বিশেষকে ঢেঁকীত খুন্দিলে মানে পিঠাটো বনাই ভাল লাগে আৰু। নাভাগে। নিচিগে উম।
ভোগালী বিহুৰ সময়ত কেনেকুৱা ধৰণৰ পিঠা তোমালোকে প্ৰস্তুত কৰা। কেইবিধমান পিঠাৰ নাম যদি কব পাৰা ভোগালী বিহুৰ সময়ত।
ভোগালী বিহুত হেঁচা পিঠা তেল, পিঠা, তিল পিঠা, নাৰিকলৰ পিঠা তাৰ পিছত লাৰু পিঠা লাৰু, নাৰিকলৰ লাৰু, তিলৰ লাৰু এনেকে মানে সেইবিলাক সকলো ধৰণৰ মানে পিঠা মানে। বনোৱা যায় চবে চ ঠাই বিশেষে মানে ধৰা পিঠা নাম বিলাক বেলেগ বেলেগতো, আমাৰ আমাৰ ফালে মানে ধৰা খোলা চুবুৰীয়া পিঠাও বনাই হেচা পিঠা বুলিও কয় তেল পিঠা বুলিও কয়, এনেকুৱা আৰু বিভিন্ন ধৰণৰ পিঠা মানে। হেৰি বনাব পাৰি আৰু। চেপটা পিঠা বুলিও কয়
হয় হয়। ইয়াৰ পাছত। যদি মই সুধো আমাৰ অসমীয়া ব্যঞ্জন বা। আমাৰ যিটো হা। হাঁহ আৰু কোমোৰাৰ। হাঁহ আৰু কোমোৰাৰ লগত যি। টো মানে ৰন্ধন প্ৰকৰণৰ শৈলী। কেনেদৰে প্ৰস্তুত কৰিলে। ভাল বা কেনেদৰে প্ৰস্তুত কৰা হয় তাৰ বিষয়ে মই অকনমান জানিব বিচাৰিছো।
মানে ম। হাঁহ আৰু কোমোৰা মানে এইটো থাকেই আৰু আমাৰ মানে প্ৰত্যেক ঘৰতেই চলে বুলি ক'লেও বেয়া নহয় আমাৰ হাঁহটো পুৰা মানে গাঁওৰ মানুহে হাঁহ কোমোৰা কোমোৰাৰ লগত। মানে হাঁহটো থাকিবয়ে লাগিব মানে আলহী -দুলহী আহিলেও মানে আমাৰ কোমোৰা হাঁহ চলেই। ইমান মা- মছলা আমি গাঁৱলীয়া। মানুহ তো আমি ইমান মছলা নিদো মছলা জাতীয় বস্তুটো আমি ইমান মানে ব্যৱহা। ৰ নকৰো আমি খালি হেৰি এই নহৰু আদা অলপ দিলোঁ আৰু এনেকে মছলা ইমান আমি হেৰি ইয়াত ব্যৱহাৰ নকৰো হাঁহ কোমোৰাত এনেকে মানুহ হেভিকে খাওঁ।
ই যিসমূহ আমাৰ ব্যঞ্জন আছে ৰন্ধন প্ৰকৰৰণৰ শৈলী আৰু আমাৰ অসমীয়া য়া পৰম্পৰাগত যিসমূহ খাদ্য সম্ভাৰ আছে সেইবোৰ মানে আমাৰ এতিয়া প্ৰায় বিদেশতো মানে বহুখিনি জনপ্ৰিয়তা অৰ্জন কৰিছে তেওঁলোকো মানে আমাৰ এই অহ ৰন্ধন প্ৰকৰণৰ শৈলীসমূহ তেওঁলোকো মানে আমাৰ ব্যৱহাৰ কৰা হৈছে, ভাল পাই খাদ্য সম্ভাৰসমূহ আমাৰ যিসমূহ খাদ্য সম্ভাৰ আছে বিশেষ ঔষধি গুণসম্পন্ন কিছুমান মানে উদ্ভিদও পোৱা যায় যেনেকোৱাকে মানিমুনি, ভেদাইলতা, আদি যে যেনেদৰে ভেদাইলতা আৰু মাগুৰ মাছৰ জোল খালে এ শক্তি আহে বুলি যিটো কোৱা হয় মাৰ পৰা পৰম্পৰাগত ভাৱে চলি আহিছে বা বৰ্তমান সময়ত আহ বিভিন্ন লোকৰ লোকেও কয় যে মাগুৰ মাছ আৰু ভেদাইলতাৰ জোল খালে শক্তি আহে তুমি কেনেদৰে ভাৱা আমাৰ আহ অসমত পোৱা যিসমূহ ঔষধি উদ্ভিদ আছে তাৰে ব্যঞ্জনেৰে যদি মানে বনোৱা হয় সেইসমূহ অহ ঔষধ ঔষধি গুণসম্পন্ন উদ্ভিদ তুমি কি বুলি ভাবা?
সেইবিলাকতোতো হেৰি ভেদাইলতা আৰু আমাক শিঙি মাছৰ জোল মাগুৰ মাছৰ জোল বা গৰৈ মাছ যি
আনেটো পাৰছো
এম আছ টা ভ মে বে ভেদাই লতা জোলটোত বনাই খাওঁ সুধি। হেনেকে
হয় হয় হয়। থিকে আছে ভাল লাগিল আৰু কেনেকুৱা ধৰণৰ ব্যঞ্জন তুমি ভাল পোৱা ৰান্ধি ভাল পোৱা বা খাই ভাল পোৱা অকমান কোৱাচোন তাৰ বিষয়ে।
অ মই বেছিকে। মানে হেৰি মাছৰ টেঙাটো হেৰি খাই ভাল পাওঁ মানে হেৰি মাছটো হেৰি ঔটেঙা যে চিনি পোৱা নে ঔটেঙা? ঔটেঙা, আৰু মাছ আৰু কচু যে কচু এই এই এইকেইটা মানে মিক্স কৰি যদি বনোৱা নহয় এইটো মানে খাই বিৰাট ভাল লাগে মই এইটো বেছি মোৰ মানে প্ৰিয় খাদ্য বুলি ক'লে আৰু ঔটেঙা মাছ কচু এইকেইটালৈ মোৰ মনত পৰে। মই এইটোৱে বেছি। দিয়ে এ মোক প্ৰিয় মানে খাদ্য এইটো আৰু তাৰ উপৰিও মই মানে ধৰা খুতুৰা শাকৰ লগত ঔটেঙা মাছ এনেকে সেইটোও মই ভাল পাওঁ। আৰু থেকেৰা টেঙা। দিও ভাল পাওঁ মানে মই টেঙা জাতীয় বস্তুতো বেছি ভাল পাওঁ মাছৰ লগত মই ম। মচলাযুক্ত খাদ্যটো ইমান ভাল নাপা পাও মই খালি টেঙা লগত মানে ধৰা। তেটেলি টেঙা ধৰা। থেকেৰা টেঙা বা। ঔটেঙা এনেকে মানে সেইবিলাকৰ লগত মই বেছিকে মানে মাছৰ হেৰিত টো উম আঞ্জা খন বনাই মানে খাই ভাল পাওঁ আৰু
হয় হয় আমি পৰাপক্ষত মানে মচলাযুক্ত। খাদ্য বিলাক মানে কমাই খায় মানে টেঙা জাতীয় খাদ্য সমূহ আমি খালে হয়তো আমাৰ শৰীৰৰো মানে আ ভাৰসম্যতা শাৰীৰিক সুস্থতা মানে অধিক থাকিব যিহেতু ম চলা খাদ্য। বিলাকে আমাৰ। পেটৰ অসুখ বা এনেকুৱা ধৰণৰ আহ কিছুমান অসুখ কৰে গতিকে এ এইটো মানে আহ বিজ্ঞানেও প্ৰমাণ কৰিছে যে এনেকে টেঙা জাতীয় খাদ্য বা যি আমাৰ অসমত পোৱা যিসমূহ ঔষধি গুণসম্পন্ন উদ্ভিদ আছে। ভেদাইলতা, মানিমুনি আদি তেনেধৰণৰ উদ্ভিদৰ বা শাক পাচলি যদি মানে খোৱা হয় তেতিয়া মানে বেছি। উপকাৰী গুণসমূহ মানে। পোৱা যায় বুলি মানে কোৱা হয় আৰু মছলা খাদ্য। পৰাপক্ষত কমাই খাব লাগে।
কমায়ে খাব লাগে। উম উম। হয়। হয়। তুমি যি কৈছা ভালেই কৈছা মছলাটোতো পাৰিলে খাবই নালাগে মছলা খালে মানুহৰ বেমাৰ আজাৰত টো বেছি হয়। সেইটো কাৰণে যিমান পাৰে সিমান মানে মচলাটো খাব নালাগে। ত ভাল কথাই বাৰু কিন্তু এইবিলাকে ঔষধিযুক্ত সেইবিলাক আমাৰ ঘৰতে বাৰীতে পোৱা বস্তু। তু ভেদাইলতা বাৰীতে পায় ঘৰতে পায়। মানিমুনি, বৰ মানিমুনি, সৰু মানিমুনি, ভেদাইলতা এইবিলাক ঘৰতে পোৱা বস্তু সেইকাৰণে আমি মানে উম তেনেকে মাছৰ লগত সেইবিলাকে বেছিকে মানে আমি খাওঁ আৰু। বেছি ভাগ।
হয় হয়। খুব সুন্দৰ। অ হয়।
আমাৰ মানে বাৰীতে মানে এইবোৰ টেঙা মৰা হেৰি খেত তি আছে বাৰীত। কৰাই আমি মানে চিঙি চিঙি আনো টেঙ মৰা খেতি। কৰিছো আৰু এইবিলাক। সেই।
আৰু অমিতাৰ আমাৰ কিন্তু অমিতাৰো গুণ বহুত যথেষ্ট মানে। অমিতা নিযে
উম উম, অমিতাটো আছেই আৰু। সেইটো, অ আমি অমিতা মানে প্ৰায় সাৰ দিয়ে খাওঁ। বেছিভাগ অমিতা অমিতা চবজী টো। সাৰ, খাওঁ মানি চাইডি আৰু কেতিয়াবা কেতিয়াবা খাচী মাংসৰ লগতো দিওঁ আৰু কেতিয়াবা সেনেকে চবেই ল মিছ কৰো এনেকে অমিতাটোতো বেছি হেৰি ভাল বস্তু সেইটো। খুব সোনকালে মানে ঘৰতে পোৱা বস্তু আৰু অমিতাটো সহজতে।
হয় হয়, আজি নহলে আমাৰ এই আলোচনাৰ বিষয়টো মানে আমি এতিয়া শেষৰ ফাললৈ আহিছো আমাৰ গোটেইখিনি খুব ধুনীয়াকৈ জানি ভাল লাগিল তোমাৰ পৰা অভিজ্ঞ অভিজ্ঞতা বা তোমাৰ পৰা ৰন্ধন প্ৰকৰণ খাদ্য সম্ভাৰৰ বিষয়খিনি ভাল লাগিল জানি। আমি পুনৰাই পাছত কেতিয়াবা সময় সুযোগ হলে আমি আহ তাৰ বিষয়ে বিস্তৃত ভাৱে আমি আলোচনা বা পৰ্যালোচনা কৰিবলৈ চেষ্টা কৰিম। আজি ইমানতে আমাৰ আজি বক্তব্যটো সামৰণি মাৰিছো, ধন্যবাদ।
উম ধন্যবাদ। ধন্যবাদ উম ধন্যবাদ।